অ', কোৱা?
অ', কি খবৰ তোমাৰ?
মোৰ ভালে, তোমাৰ?
অ', মোৰো ভালেই দিয়া।
অ', কি কৰি আছা?
নাই এনেই অলপ চাতত বহি আছো, তুমি?
অ', মই এই খাই বৈ খোজকাঢ়ি আছো ৰবা অলপ।
আহ অ অ অ এই বহুত দিন কথা পাত। তাই নাছিলো তোমাৰ লগত আজি পাত।
অ', ন' বহুত দিন হৈ গ'ল।
অ', তাকে। বাকী সেই কৰ'বাত আজি আজি কি কি কৰিলা?
আজি তোমাৰ আজি চানডে হলিডেৰ নিয়ম মতে। মোৰ এখন হেৰি আছিলে ৰবা খানা এখন আছিলে, মোৰ মানে ফ্ৰেণ্ডৰ। তোমাৰ বহুত সৰু কালৰে একেলগে ফুৰিছিলো আমি স্কুলত ত' তাই তাই মানে ভায়েকৰ তোমাৰ লগুন দানি যে কৰে অ' লগুন দানি আছিলে তাৰে পাৰ্টি দিছে আৰু এয়া গৈছিলো, খাই বৈ আহিলো আৰু। আহি মেলি এতিয়া খোজ কাঢ়িছো।
অ'।
তোমাৰ কেনেকুৱা গল দিনটো আজি কি কি কৰিলা?
আজিৰ দিনটো আজি অলপ দেৰিকে উঠিলো ৰবা উঠি কিনে গা চা ধুই কিনে কিবা অলপ খালো খাই কিনে টোপনি ধৰি আছে টোপনি মাৰি দিলো।
অ'।
দেই উঠাতে অলপ দেৰিয়ে অলপ আগতে উঠিলো
অ'।
সেইখিনি ভাবিলো আৰু তোমাৰ লগত অলপ কথা পাতো আৰু এনেকে। অ', তাক। তাকে আৰু বতৰটো গৰম গৰম লাগি আছে একদম।
গৰমো নহয় ঠাণ্ডাও নহয় এনে।
অ', ৰ'দো নাই তথাপিও গৰম।
অ', আৰু তোমাৰ লাইক আজি।
হেল্ল' অ কি কৈছা?
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
মই শুনা নাই অ', শুনিছোঁ কোৱা।
অ', অ', কোৱা।
কেইটাত উঠিচা আজি বুলু।
আজি উঠিছো দচটা চাৰে নটা মানত উঠিছোঁ।
ৰাতি কেইটাত শুইছিলা?
ৰাতি জল্‌দি শুই গলো, কালি চাৰে দচটা মানত শুয়ে গলো বিছনাত।
তুপনি আহি যায়
টোপনি মানে কালি টোপনি ধৰি আছে সেইকাৰণনে আহি আহি গ'ল ৰ এনেতো মোৰ টোপনি নাহেই মোৰো টোপনি এনে এইকেইদিন আগত ত বহুত জল্দি খোৱা হৈছিলো দশটাকে মোৰ টোপনিী লাগিছিল হা আজিকালি আৰু মানে কোনটো ফ চাই থল চাই থাক নহ কাৰ ফ্ৰ লগত
আছিলে তাৰমানে ৰখলৈ ইচ্ছাই নাযায় আৰু
েই আজিিকাল আৰু ফোনটো থাকে ওচৰত সেনেকে কোনোবাই ফ্ৰেণ্ডে অ কোনোবাই ফ্ৰেণ্ড মেছে দিনে মেছেজ চেছেজ কৰি থাকো আৰু ৰাতি সনেকে তাৰাপ চাই থাকো তাৰপিছতে এই টোপনি যোৱাতেো মোৰ আগতেো এতিয়া এতিয়া আৰু বাৰটা এটা বাজি যায় এতিয়া আৰু
তুমি মেক্স মানে কেইটালৈ থাকা আৰু তোমাৰ ডেইলি কেই সাল হয় ৰাতিৰি চাই কথা কথা পাতি
অ অ ওৱান থাৰ্টিলৈকে থাকা যায় আৰু মোৰ তাৰপিছত মোৰ বেয়া টোপন লাগি যায়। হেল্ল' হেল্ল' হেল্ল' শুনা পাইছা? হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অ হেল্ল'
অ শুনিছা
অ হনীশো হ হ
ৰোগ ইচু আছে
অ অ তাকে। মানে জাগা মানে কি ৰাতি মানে এতিয়া কাৰোবাৰ মানে আমাৰ ঘৰত ফাংচন থাকে ন বিয়া-চিয়া তেতিয়া মানে গোটেই ৰাতিত থকা যায়। মোৰ ৰিচেণ্টলি মোৰ জানুৱাৰী মানত মহী বিয়া আছিল, তেতিয়াতো গোটেই ৰাতিয়ে জাগি আছিলো।
অ বিয়াো ক'বই নালাগে। গোটেই ৰাতি মানে এইটো টোপনি নোহোৱা হৈ যায়।
অ নোহোৱা হৈ যায়। আৰু ফেমিলীবোৰ থাকে। আকৌ ফাংচন হৈ থাকে ন।
অ মোৰো অ মোৰো ৰিচেণ্টলি মোৰ বৰদউত ল'ৰা দাদাৰ বিয়া থাকোতে আৰু তাৰে মাজত একজাম একজামো চলি আছিলে তোমাৰ ক্লাছ টুৱেলভৰ। দেন সেনেকে তোমাৰ আৰু মানে বিয়াৰ আগদিনত তোমাৰ যিটো কৰে আৰু কি কয় দৰাৰতো সেনেকে নাথাকে। ষ্টিল মানে মেহেন্দি-চেহেন্দি লগাই আৰু ঘৰৰ মানুহে। একদম মানে টোপনিয় নাই। আমাৰ মানে সুনতে সুনতে চাৰে তিনটা চাৰিটা বাজি গৈছে। আৰু বাকী চবে মানে কোনো খোৱাই নাই কাম কৰি আছে মই আৰু ভণ্টী বিলাক আমি শুই যাওঁ বল, আমি জল্দি উঠিব লাগিব, কামত যাব ষ্টিৰ টোপনি নাহিলেই। কত টোপনি আহিব নাহে আৰু হাল্লা-হুল্লা গান-চান বজাই আছে। সেনেকে
অ তাকে মানে বিয়া হলে আৰু টোপনি নাহে ৰাতি টোপনি মানে নধৰে আৰু চব থাকে মানুহ, মন নাযায় যাৰ মানুহ বোৰো থাকে, চব জাগি আৰু সুলে আৰু কিবা লাগে কিন্তু পিছ অ অ পিছততো গা চা বেয়া হৈ যায় ন?
গা বেয়া হৈ যায় অ।
তকেটো,
যেতিয়ালৈকে তোমাৰ নিয়ম-চিয়ম বা বিয়া-চিয়া চলি থাকে, তেতিয়ালৈকে টোপনি নালাগে। এবাৰ বিয়া শে পিছত পুৰা গা বেয়া লাগি যায় আৰু মানে সেনেকুৱা আৰু অ।
অ তাকে।
নকবা মানে পুৰা বেয়া হৈ গৈছে মই ইমান চেষ্টা কৰো ভাত চাত খাই যিমান মানে মই চাই আমাৰ ঘৰত মানে ডেইলি দেৰি হয় আৰু বাৰটা চাৰে বাৰটাত মানে খাই বৈ আজৰি হওঁ।
অ মানে তোমালোকে দেৰিকে খোৱা? ৰা
অ আমাৰ দেৰিয়ে হয় তাৰমানে ডেইলী, মানে মাহঁতে ওলাই যায় অ কামা চামা ওলাই যায়। দেৰি হয় আহোনতে ত সেনেকে চাৰে বাৰটা মানত, অ খাই বৈ খুবলৈ ধৰো, ফোন টো দূৰত ধৰো চে কৰো সুবলে টোপনি নাহে মানে, নাহে মানে ডেইলী তোমাক পাঁচটা বাজিবই টোপনি আহোনতে মানে পুৰা অৱস্থা বেয়া আৰু দেৰিকৈ সুম নহয় মই দহটাই দস্তা, ইঘাৰতা টো কম কৈছ মই বাৰটাৰ আগতে সাৰে নেপাও। এনেকুৱা অৱস্থা। এতিয়া এইবোৰ তোমাৰ কলেজ স্কুল নাই বুলিহে, কলেজ খোলাৰ লগে লগে যে কি হব ভগৱান জানে, কেনেকে যে উঠ
কলেজৰ সময়ত মানে দেৰিকে মানে কি ষ্টাৰ্টিং তুমি ষ্টাৰ্টিঙত আৰু জল্ডি উঠিব লাগিব।
অ আৰু নহয় যেনোয়া কিবা মানে থাকে আৰু য জলদি উঠিব লগা কাম এতিয় উঠা যায়ে মানে।
উঠাই নাযায় ন কিন্তু মোৰ সেনেকুৱা নহয় মই মই ইমান দেৰিলৈকে শুই নাথাকো কিন্তু মোৰ জল্দি টোপনিটো ভাঙি যায় ৰাতিপুৱা। আগতেতো স্কুল যাওক মইতো বাপৰে,
আহ,
কি কৈ আছিলা?
নটা মানৰ পৰা যদি ক্লাছ ষ্টাৰ্ট হয়ও সাতটা মানত উঠিলে হ'ব। মোৰ মোৰো ওচৰে হয় বেছি দূৰ নহয় মানে তোমাৰ। সেনেুৱা আৰু আগতে যে স্কুল থকা টাইমত যে কি কষ্ট হৈছিলে ন সেই পাঁচতা ছয়তাতে উঠ পাঁচটা চয়টাতে উঠি কেনে তুমি একদম গা পা ধুই ৰেডি হৈ যাব লাগে সাতটা চাৰে সাত াত গৈ পাব লাগে।
অ তাকে আৰু বাছতটো কিছুমানৰো বাছ চাগে চাৰে পাঁচটা মানকে আহি থাগে আহি গুচি যে আহি যায় ন? মোৰটো বাছ কেইটাত আহিছিল মোৰতো ছয়টা মানতে আহিছীল বাছ।
অ মোৰো ছিক্স থাৰ্টি বা চেভেনত আহি যোৱা আছিলে। বাপ অ বহুত অ ভালো লাগিছে ছিলে দেই এইবোৰ জলদি য জল্দি উঠি চবকে লগ
অ আৰু আমাৰ স্কুলৰ ৰাস্তাটোও ভাল নাছিল ন ধুনীয়া লাগিছিল ন ৰাস্তা। ৰাটো পাহাৰীয়া ঘূৰি ঘূৰি যায়।
আৰু কিমান যে তোমাৰ বাছ বেয়া হয় কিবা বেয়া হয় তলত যে ৰখি ৰখি যোৱা আছিলো বাপ সেইবোৰো মানে ভাল সময় আছিলে দেই। এতিয়াও মনত পৰে স্পেচিয়েলি মানে তোমাৰ বাছৰ মমেণ্ট বহুত মনত বেলেগ আমাৰ আই গেছ বেছিভাগ আমাৰ বাছখন তাৰানে পাহাৰতটো বেছি আপ আচিল ন টো আমাৰ বাচখন নোযোৱা আছিল তোমালৰ বা বা বেলেগৰ বাছ অহালৈকে ৰখিব লাগে তলত আকৌ আহিলে আমি সেইখনত চিফট হৈ যাও থিয় হৈ হৈ যাও আকৌ বাপৰে কি দিন আছিলে।
উম সেইবোৰ দিন বহুত মনত, পৰে ন তাকেতো।
এই হেৰি এবাৰ বৰষুণৰ হেৰিতটো মন আছে কি বহুত যে বানপানী হৈছে চিলে যে।
অঁ অঁ,
আমাৰা বাছ যে ফচি গৈছিলে যে তোমাৰ তোমালোকৰ অ তুমিতো এইফালে থাকা নাই ন নাই আমাৰ এইফালে মানে এনেকুৱা পানী হৈছিলে যদি মানে বাছখনন যদি মানে ৰখাই দিয়ে নো মানে বাচ্ছা নমাবলৈ ইঞ্জিনত প পানী সোমাই মানে গাড়ীখন নচলে আৰু
সৰা
ত বে আছিলে ভাল আছিলে আগদিন কো
অ ভাল আছিলে সেইবোৰ দিন মানে সেইবোৰ দিনত মানে গুচি যাব মন যায়
যাবলৈ মন যায়
উ কাটিিতো
ছিলো আমি কেতিয়া ডাঙৰ হ'ম কেতিয়া কলেজ যাম কেতিয়া স্কুল চেজ হ'ব তেতিয়া সেনেকুৱা আছিলে মানে মনটো অ কিমান ডাঙৰ হৈ গলো এতিয়া আৰু ঘূৰি যাবলৈ মন যায় আকৌ যদি পাৰলো হয় যীয়াব সেইটো সময়ত
উম উম তাকে দেহজি উম দেহজি কাৰণে এইখিনিয়ে ন
আহ দিয়া ঠিক আছে দিয়া বাৰ আহ